হেল্ল' অ কিবা ব্যস্ত হৈ আছা
নাই নাই কোৱা
হেল্ল' অ ব্যস্ত হৈ আছা নেকি? অ ভাত খালা?
অ খালো তুমি
অ খালো দিয়া কিবা এটা কথা সুধিবৰ কাৰণেহে ফোন কৰিছিলো দেই। অ তুমি অ ক'ব পাৰিবা নে কি তোমাৰ জীৱনৰ মানে এতিয়া কেনেকুৱা এ শিক্ষাৰ ক্ষেত্ৰত বা কলেজীয়া জীৱনৰ ক্ষেত্ৰত কি চলি আছে বা কেনেকোৱা আহ চলি আছে ক'বা নেকি অলপ
কলেজৰ চাহ কলেজৰ কাম আৰু পঢ়া শুনাতে ধৰা ব্যস্ত হৈ আছো তেনেকে কলেজ যাই আছো ক্লাছ কৰি আছো আকৌ পৰীক্ষাও আ আহি আছে তেনেকৈ আহা যোৱা তাৰ পিছত পঢ়া শুনা তেনেকে চলি আছে।
অহ এতিয়া তুমি
হ'ব গৈ আছে
অ অ সেইটোৱে
বহুতকেইটা মানে নতুন নতুন বিষয় পাইছোঁ যিবিলাক আগতে পোৱা নাছিলোঁ সেইবিলাকৰ লৈ মানে পঢ়িব লাগে আজিকালি তেনেকুৱা আৰু।
অ সেইটোয়ে আগতে সৰু থাকোঁতেতো ইমান খিনি পঢ়িব লগা
অ নাই একদম পাৰ্ট পাৰ্ট কে আছিল চা মানে ধৰা বিজ্ঞান মানে বিজ্ঞান গণিত মানে গণিত ইংৰাজী মানে ইংৰাজী এতিয়া ধৰা মানে তোমাৰ গোটেইখিনি মানে উম কি ক'ম এতিয়া সংমিশ্ৰণ হৈ গৈছে পুৰা
অ সেইটোৱে অ আৰু এতিয়া পঢ়া শুনা তোমাৰ ধৰা আগতে আগতেতো বহুত ধৰা সহজে আছিল ন সৰুতে যেতিয়া তুমি মানে ঘৰত মা-দেউতাই পঢ়াই দিছিল গোটেইখিনি কথা বুজাই দিছিল তেতিয়াতো তুমি অ সন্তুমাৰ সহজে লাগিছে বাৰু কিন্তু যেতিয়া পৰা তুমি নিজে মানে নিজৰ দায়িত্ব খিনি নিজে লব লগা হল তেতিয়া পৰা কেনেকোৱা এটা পৰিৱৰ্তন হল অলপ কবা নেকি
আগতেতো এতিয়া মাহঁতে পঢ়াই দিছিল সৰু থাকোতে কিন্তু এতিয়া মানে এতিয়া নিজে পঢ়ি লব এতিয়া নিজে পঢ়িব লগা হয় আৰু নিজে বুজিক
বুজি বুজি অলপ অলপ পঢ়িও চেষ্টা কৰোঁ আগতে মানে বিষয়বোৰো সহজ আছিল এতিয়াতো মানে সকলো ফালৰ পৰা কঠিন হৈ আছে সেইকাৰণে আৰু এতিয়া মানে চবে ধৰা উম কি বুলি কম জেদ লাগি পঢ়ে। আগবাঢ়িব খোজে চবে সেই তেনেকুৱা কাৰণে
হয় বাৰু কি নাই দিয়া আৰু সেয়া এইটো কি আছিল তোমাৰ এতিয়া মানে কিবা এনেকুৱা এ বিষয় আছে নে যিটো তুমি বহুতেই বেছি ভাল পোৱা আৰু বহুতেই মানে কিছুমান এনেকুৱা বিষয় থাকা আহ একদম পঢ়িবই ইচ্ছা নাযায় সেনেকুৱা এইবাৰ বিষয় আছে নেকি
মোৰ ভূগোল বিষয়টো ভাল লাগে মানে বি উম তাতে মানে‌ ধৰা জানিব পাৰি তোমাৰ পৰিৱেশৰ কথা ধৰা কেনেকে আমাৰ পৃথিৱীখন আৰম্ভ হৈছিল কি চলি আছে মানে সেইটোতো সেইটোয়ে লগতে মানে মানৱ ভূগোল খিনিও ভাল লাগে মানুহ মানুহৰ কথাবিলাক মানুহে কেনেকৈ থাকে কেনেকৈ চলে কি কৰে কি নকৰে সেইবিলাক ভাল লাগে আৰু ধৰা।
এতিয়া তুমি আমি মানে কিছু আগতে ধৰিলোৱা সদায় যেনেকে মাহঁতে নিয়মীয়াকে পঢ়াইছ ল ন বহাই কেনে কেৰাহীয়ে কিন্তু আজিকালি ধৰা নিয়মীয়া পঢ়া হয় নে সেই আগৰ নিচিনা
অঁ নিয়মীয়াকৈ বাৰু প পঢ়োঁ মানে ধৰা খুব বেছি মই বে মানে ইমান বেছিও পঢ়ি নাথাকোঁ কিন্তু ধৰা মই একৰ পৰা দুইঘণ্টা এটা পঢ়িবলৈ চেষ্টা কৰোঁ আৰু
আজিকালি ইচ্ছাই নাযায় কলেজত অহাৰ পৰাই। কিন্তু আগতে যিমান এটা মানে তোমাৰ ৰাপ আছিল পঢ়াৰ কিন্তু এতিয়া মানে সেই ৰাপটো নোহোৱা হৈ গৈছে।
অ সেইটো বাৰু হয়ে সময়ৰ লগে লগে হৈছে অ সেইটোৱে আৰু উম এতিয়া উম তুমি কোৱা চোন যে তুমি মানে কেতিয়াবা তোমাৰ এতিয়া তুমি ঘৰত থাকোতে এতিয়া মায়ে যেনেকে বনাই দিছিল ন তোমাক মায়ে বনাই দিছিল কিবা কিবি এতিয়া তুমি যিহেতু অকলে মানে বেলেগ এজন মানুহৰ লগত বেলেগ এজনী মানু ছোৱালী লগত আছা লগৰী লগত লগত আছা ত' সেনেকুৱা ধৰণৰ মাৰ যিটো মানে অহ অনুভৱ যিটো নথকা অনুভৱ হৈছে নে কেতিয়াবা?
প্ৰত্যেক দিনাই হয় বহুত মানে এলাহ লাগে নিজে কৰিম নিজে খাই লৈ কলে যোৱা আকৌ আহি আকৌ বনোৱা মেলা খাই লৈ ধুই পোখালি আকৌ খোৱা বহুত এলাহা লাগে মানে বহুত ধৰা তোমাক ক'ব গ'লে বহুত বৰিং লাগে আৰু।
উম সেইটোৱে অ সেইটোৱে আৰু এইবাৰ যে পৰীক্ষা দিলা ধৰা মানে যিটো হৈ গ'ল আৰু পৰীক্ষাটো সেইটো মানে সেইটোপৰীক্ষাৰ প্ৰস্তুতি কেনেকুৱা আছিল বাৰু?
সেইটো পৰীক্ষাৰ প্ৰস্তুতি উ ভালেই মানে গোটেই ধৰা তোমাৰ এইবিলাক বিষয় বিলাকৰ ধৰা তপিক বিলাক মই লিখি লিখি ৰাখিছোঁ বহী এখনত গোটেইখিনিয়ে লিখি আছোঁ বৰ্তমানো হোৱা নাই বাৰু গোটেইখিনি শেষ হোৱা নাই লিখি আছোঁ। আৰু লগতে পুৰণি প্ৰশ্ন পত্ৰবোৰো চাই আছোঁ যেনেকে প্ৰস্তুতি চলি আছে
অ সেইটোয়ে আৰু এতিয়া অ আগৰ দিনতটো যিখিনি আমাৰ বিদ্যালয়ৰ যিখিনি শিক্ষক আছিল ন তাৰ শিক্ষক বিলাকেতো ধুনীয়াকে কিবা এটা বুজি নাপালে বুজাই বুজায় দিছিল। এতিয়া আ মানে কলেজত গৈছা বা কলেজত যিখিনি শিক্ষক পাইছা সেইখিনি শিক্ষকে শিক সেই আগৰ শিক্ষক বিলাকৰ নিচিনাকে বুজাই দিয়ে নে কিবা অলপ বেলেগ তেওঁলোকৰ তাত কিবা অলপ বেলেগ দেখা পাইছে
আগতেতো ধৰা আমাক শিক্ষক বিলাকে এনেকে বুজ বৰ্ডত লিখি লিখি বুজাইছিল বা তোমাক কৈ কৈ দিছিল এতিয়াও কয় কিন্তু ধৰা সৰুতে আমি এটা সৰু বস্তু বুজি নাপালেও ধৰা আমাক বু জাই দিছিল বা কৈ দিছিল এতিয়া মানে শিক্ষক বিলাকে কয় যদিও ইমান এটা তাক আকৌ ধৰা তোমাৰ কইনা খাতিৰ নকৰোঁ সেনেকুৱা টাইপৰ মানে ধৰা কয়, বুজাই দিয়া তো তহঁতে কৰা কৰিবি নকৰা নাই তেনেকুৱা টাইপৰ আৰু
অ অ অ সেইটোৱে আৰু আগতে বিদ্যালয়ত যেনেকে উম তই আহ যিকোনো এটা ফাং মানে অনুষ্ঠান হওঁক সেই অনুষ্ঠানত যেনেকে অংশগ্ৰহণ কৰিছিলি গানত হওক বা নাচত হওক সেনেকে এতিয়া কৰ নে?
অ এতিয়া মানে কৰ কৰিছিলো যোৱাবাৰ বিহু হৈছিল বিহুত কৰিছিলো বিহু মানে ধৰা আগতীয়া
অনুষ্ঠানটো আৰম্ভ হৈছিল বিহুৰ আগত পাতিছিল তেনেকৈ কৰিছিলোঁ আৰু নাচিছিলোঁ
অ আৰু সেই অকল অনু স্থান বিলাকে কৰ নে খেল ধেমালিও কৰ
খেল খেলোঁ কেতিয়াবা বেডমিণ্টন খেলোঁ
অ অ আৰু তই এতিয়া যে ফিফা হৈ আছে সেয়া চাইছ নাই?
অ নাই ইমান চোৱা নাই এ মই ইমান এটাও মানে ভাল নাপ
লাভ নাই আৰু ন অ মোৰো ইমান মানে ফুটবলটোত ইমান এটা ৰাপ নাই বাৰু কিন্তু ক্ৰিকেটটো অলপ চাওঁ আৰু বুজি পাও, যি হেতু এইটো বুজি নাপাওঁ। অ সেইটোৱে
সেইকাৰণে ফুটবলটো মই ইমান এটা ভাল নাপাওঁ আৰু ইণ্টাৰনেচনেল হৈ যায় আৰু আমাৰ ইণ্ডিয়া মানে অ ধৰা আমাৰ
এতিয়া তই এ অ সেইটোৱে আৰু সে এতিয়া সামাজিক মাধ্যমত তই আছনে নাই
আছো মানে ধৰা মাজে মাজে চাও আৰু ইমান
মজে মাজে মানে আগৰ নিচিনা সেই সদায় যেনেকে সেইটো নহয় আৰু ন অ সেইটো
এ আগতে ধৰা অনবৰতা আছিলো এতিয়া ইমান নহয়
অ সেইটোৱেই
অভাৱ
এতিয়া তই ধৰি লও কলেজত পঢ়ি আছ কিন্তু চাকৰি মানে চাকৰিৰ কাৰণে কিবা ভাবিছনে বাৰু
চাকৰিৰ কাৰণেতো মই ভাবিছো বাৰু অলপ চলপ এইটো বাৰু চবেই ভাবে অকল মই বুলি নহয় কিন্তু কিছুমানে নকয় কিছুমানে কয়। ভাবি আছো চাও কি হয় আগতে এইটো কলেজৰ
শেষ কৰিল আৰু অ সেইটোৱে হলেও মাজে মাজে যদি পৰীক্ষা চৰিক্ষা হৈ থাকে। সেয়া দিবি ভাগ্যত যদি অ যদি ভাগ্যত আছে পাই যাব পাৰা আৰু ন সেইটোৱে
এইটো ভাগ্যত থাকিলে নিশ্চয় পাম চবে পাব কষ্টও লাগে
কষ্টও লাগিব সেইটোয়ে হয় বাৰু। কিন্তু হ'লেও যদি ভাগ্যত আছে তেতিয়াহ'লেতো হ'বইে অ সেইতোৱে উম
ত ভালে আছা
এতিয়া
অঁ ভাত খালি নে নাই
আৰু এই যিবিলাক নতুন নতুন কথা শিকিলি মানে নতুন কলেজিয়া সেয়াত যাই এনে নতুন নতুন কিছুমান কথা শিকিলি নহ অভিজ্ঞতা হ'ল সেই অভিজ্ঞতাৰ পৰা কিবা ক'ব খুজিবি নে মানে শিক্ষা দি শিক্ষা মানে কিবা এটা দিব খুজিবিনে,?
মানে চাহ এ এতিয়া আমি যিমানে ডাঙৰ হৈ আহোঁ আমাক মানে এটা এটা বস্তু মানে এতিয়া এটা এটা কথাই মানে অভিজ্ঞতা এটা এটা দি যায়। শিক্ষা এটা এটা দি যায়। এতিয়া আগতে স্কুলত আছিলোঁ একো জনা বুজা নাছিলোঁ। মানে খেলা খেলিব লাগে খেল ছিলো পঢ়িব লাগে পঢ়িছিলোঁ খাব লাগে খাইছিলোঁ শুব লাগে শুইছিলো এতিয়া মানে নাই নিজৰ মানে ধৰা ভৱিষ্যতে কিবা এটা কৰিব লাগিব কিবা এটা কৰিব লাগিব কলেজ আহাৰ লগে মানে সেইটো এটা মনত সুমাই যায় গাত লাগে তেনেকুৱা ধৰণৰ কথা আৰু।
অ যিহেতু আমি মা দেউতাৰ ওপৰত অ সেইটোৱে এতিয়া যিহেতু আমি মাৰ মা দেউতাৰ ওপৰত মানে নিৰ্ভৰশীল হৈ আছো। তেতিয়া বিদ্যালয়ত পঢ়ি থাকোতে ইমান এটা গম পোৱা নাযায়। যায় সৰু থকা যায় কিন্তু যেতিয়াই ডাঙৰ হৈ অহা যায় সেই অ সেই যিটো অ মানে আমি যি মা মা -দেউতাৰ ওপৰত নিৰ্ভৰ লৈ আছো সেইটো কথা মানে আহি যায় আৰু ন নিজা নিজিকে সেইটোয়ে উম উম এতিয়া ময়ো ভাবি আছো কি কৰো কি নকৰো
ভাবি চিন্তি চব মানে উ উম সমাধান লবি আৰু কি লোৱা মানে সমাধান বিচাৰিবি। উম সেইটোয়তো ভাবিছিল লবি আৰু অ তাকেইেতো দিয়া দিয়া হ'ব দিয়া পিছে অ অ।